অ হেল্ল'
হেল্ল' আহ ভাইটি কি কৰি আছা।
হেল্ল'
হেল্ল'
সেয়াই এনেই আছো।
কামত নগলা আজি
ৰাস্তাত তো
কাম কামত গৈছিলো কিয় গা বেয়া নেকি তোমাৰ।
তই অহা নাই যে
অহ অহ নে তুমি যো অ ঠিকে আছে নে কাম তুমি মিস্ত্ৰী কামহে কৰা ন
মিস্ত্ৰী কামহে কৰা
অ
অহ
অ মিস্ত্ৰী কাম কৰো
তিন চাৰিমান যোগালী লাগে চাগে হয় দোকা যোগালী বুলি তিনি চাৰি বোলোন হো হয় হয় ঠিকে আছে গা অঁহ লাইন গাড়ী ত যোৱা আৰু লাইন গাড়ীত যোৱা নে তুমি নিজৰ গাড়ীত যোৱা
নিজৰ গাড়ীত
অ অ ঠিকে আছে তেল চেল বহুত খৰচ হয় জানো ন দূৰত আজি এতিয়া ফ্ৰী আছা আৰু। এতিয়া ঘৰত নে বাটত? অ বাটত ওলাই গৈছা? উম, লগৰ লৰাৰ লগত ফুৰিব নগলা?
নাই নাই যোৱা নাই, লগৰ কোনো নাই।
অহ। অ ঠিকে আছে, ইমান লগৰ লগত ঘূৰিও কাম নাই ন।
অ।
ঘৰতে থাকিব লাগে আৰু ঘৰত থাকিলে ভাল। এইটো বাহিৰত থাকে। হয় হয় বাহিৰত থাকে সিহঁতে। আৰু লগ লগত বেছি হেৰি হলে বদমাছ যি হৈ থাকে সেইকাৰনে নিজৰ নিজৰ কাম কৰিবা, ঘৰত বহি থাকিবা। এতিয়া ভাত পানী খালা নাই?
নাই, খোৱাই নাই দেৰি হ'ব খোৱা।
বনালে নাই?
বনাই বনাই আছে।
কিবা আনিছিলা মাংস, মাছ?
নাই একো অনা নাই আজি আজি সুদা ভাত খাম।
হয় হয় দে, ঠিকে আছে সদায় মাছ, মাংস খালেও বেয়া মা এদিন নিৰামিষেও খাব লাগে।
অঁ।
ন সদায় মাছ- মাংস খালে গাৰ বইলাক ইমান জুতি নালাগে এতিয়া এতিয়া সুদা ভাত খালে বুলে এদিন তেতিয়াহে অলপ ভাল, আৰু মাছ মাছ -মাংস খালে গাবিলাক বেমাৰ বিঘিনি বহুত পায়। ইমান মানে হেৰি নহয়।
অ অ অ, নাখা খাম মা মাছ -মাংস খাই থাকো কৰি উঠে আৰু সদায় খাই থকাটো ভাল নালাগে।
উম, আজি দালি আৰু আলু ভাজি খাবা। ভাল লাগিব আৰু তোমালোকৰ অ ডেকা ল'ৰা আৰু ইমান জোৰ জবস্তিকে মাছ- মাংসও নাখাবা আৰু স্বাস্থ্য
উম উম তাতে গৰম।
উম গৰমত ততে- তাম মা কি কৰি আছে?
নাথাকে নহয়।
হয় নেকি?
অ।
অ বাহিৰত থাকে ন।
অ আমাৰ বাহিৰত থাকে আমাই, কাকাই।
হয়।
আপুনি পিছে বনালে নে নাই ভাত চাত?
অ মই ভাত পানী বনাইছো, মোৰ ঘৰত আলহী আহিছে আজি।
অ।
আলহী আহিছে ভাত -পানী বনাইছো এতিয়া মানে দালি বনাইছোঁ, ব্ৰইলাৰ আনিছে ব্ৰইলাৰ মাংস বনাইছোঁ।
অহ।
তা হেৰি কি কয় ভাজি চাজি বনাম। এনেকেহে কৰিম আৰু এই আমাৰ বৌতিহত আহিছে ফুৰিব কাৰণে।
অ'। কৰ পে আহিছে?
এ বহুত দূৰ হয় নামটো পাহৰিলো। বাহিৰৰ হয়।
অ'।
নামটো পাহৰিলো। সিহঁতক সে সিহঁতক কৈছো যে পাচলি-চাচলি খিনি কৰি দিয়া, এতিয়া তুমি কল কৰিলা কাৰনে তোমাৰ লগতে কথা পাতি আছোঁ, সিহঁতে কৰি আছে আৰু।
অ' মানে ব তৰকাৰীটো বনোৱাই নাই আৰু ন?
নাই নাই বনোৱা নাই এয়া হেৰি কি কয় ছোৱালীজনী পঢ়ি আছে। ল'ৰাটোকো কাম অলপ কৰিব দিছোঁ, সিহঁতে এটা হাঁহ কুকুৰা আছে যে সিহঁতৰ কাৰণে এটা হেৰি বনাইছে বেৰ এটা বনাইছে বেৰটো হেৰি কৰিব। এই ৰাতি পুৱা হলে বহুত দূৰলৈ যায়গৈ হাঁহ- কুকুৰা বিলাক। তাক কৈছো যে তুমি বেত টো বনোৱা মই বাজ ভাত ভাত চব্জি খিনি বনাও। তাৰ পাছত তেতিয়া হেৰি কৰিম আৰু। এতিয়া ল'ৰাটো কৰি আছে। অ' হাঁহ, কুকুৰা পুহিছো।
গৰু, ছাগলী আছেনে নাই?
আছে আছে। গাই আছে দুজনী, দমৰা এটা আছে। ছাগলী আছে চাৰিটা, এটা পোৱালি দিছে আৰু বাকী কেইটা পোৱালি দিয়া নাই দিব আৰু।
অহ।
দে কুকুৰা হেৰি এই যে তোমালোকৰ কি কোৱা নাজানো ডাঙৰ হাঁহ কেইটা যে ৰাজহাঁহ বুলি কয়। সেয়া আছে আৰু এয়া হাঁহ আছে বাৰটা। আমাৰ আছে, আমাৰ ওচৰতে এটা আছে, ‌সিহঁতৰো আছে। এই গোটেই কেটাই মিলাই ফেলাই আৰু চৈধ্যটা না পোন্ধৰটা আছে। পাহৰিয়ে যাওঁ নিজৰে‌ হা বস্তু নিজে পাহৰি যাওঁ। কিমান আছে? মতা মানুহজনে চাই‌ থাকে আৰু মই ইমান হেৰি নহয় আৰু।
অহ। নাই ৰাজহাঁহ গিতা আকৌ ভাল লাগে।
অ' এয়া বহুত দাম মানে পঁচিছশ টকা দি কিনি আনিছোঁ। নিজৰো নহয় পঁচিছশ টকা দি কিনি আনি লৈ সেই পুহিছো। আজি দুই তিনি মাহ মান হৈছে। এটা হেৰি কৰা নাই আৰু। এতিয়া তোমাৰ এতিয়া ঘৰত আহিবা না দেৰি হ'ব?
নাই যামগৈ ঘৰত।
অ' এতিয়া গৰমত লাইনো নাই চাগে।
লাইন গৈছিল, আহিল। নাই আমাৰ এইদিগো গুচি আহিল।
অ' আমাৰ এইটো চাইডেও লাইনতো গ'ল আহাই নাই এতিয়া বহুত দিগদাৰ হৈ আছে বাহিৰত বহি বহি পাচলি কৰি আছো। মেক্সটো জ্বলাই লৈছো। মহৰ কামাত বহুত মহ। তা দিগদাৰ হৈ থাকে। এনেকে বহি বহি মাৰি আছো আৰু কি কৰিবা আলহী আহিল। লেও এই গৰমৰ দিনত বহুত অশান্তি লাগে।
কিয় চলাৰ থলাৰ নাই নেকি?
নাই। এতিয়া চলা তলা নাই একো নাই সেইকাৰনে মানে বহুত অসুবিধা হয়
আহ ল'ব লাগে এটা কামৰ বস্তু
মই কামৰ বস্তুতটো ল'ব লাগে এতিয়া এতিয়া ল'বও পৰা নাই কি কৰিবা পইচা পাই নাই
অঁ
পইচা পাই থাকিলেহে ল'ব মন যায় এতিয়া পইচা পাই নাই মানুহজনৰ হাজিৰা কাম কৰে হাজিৰা হৈছে চাৰিশ টকা বেছিও নহয়
অ অ কি যে হেৰি মিস্ত্ৰীয়ে কাম কৰে ন
নাই যোগালি কাম কৰে তোমাক যোগালী লাগিলে তুমি কবা তোমাক যোগালি লাগিলে কবা মোৰ মানুহজনো পাৰিব মোৰ ল'ৰাটোও পাৰিব এতিয়া যাবৰ কাৰণে কামো কাৰণে বহুত দূৰ দূৰ যায় যে চাইকেল মাৰি যায় বহুত অসুবিধা এতিয়া দিগদাৰ হয় মানে
অ কম দিবক লাগিব
তে হয় যেতিয়া দৰকাৰ হ'ব তুমি মোক কল কৈ দিলে মই তেতিয়া কৈ দিম তোমাক এনেই ঘৰত বহি থকা হলনি কৰাই ভাল হয়
অ দুই চাৰি পইচা ঘৰত আহিলে বহুত
হয় হয় হয় সেইকেইটাও বহুত এতিয়া আৰু মানুহজনে হেৰি নাই যেতিয়াও
উ এতিয়া চাহ পানী খালে নে নাই
খালো
চাহ বনালো বিস্কুট পিঠা হম চাহ পানী খোৱা নাই তুমি
নাই আজি খোৱাই নাই বনোৱাই নাই আজি আমাৰ
অ বনাব আৰু এতিয়া বুঢ়া মানুহ এতিয়া আকৌ অকলশৰীয়া
অ
থাকিলেহে বনাব নাথাকিলে নো কৰ পৰা বনাব হয়
উম হয়
ন তুমি এতিয়া হেৰি কি কয় চাহ পানী যে খোৱা নাই এতিয়া ৰাস্তাত ঘূৰি ফুৰিছা ঘৰত যোৱা বনাবলৈ দিয়া অকমান চাহ পানী খুৱা গৈ
অ যাম যাম।
এয়া ঘ ৰাস্তাই ৰাস্তাই ঘূৰিও নুফুৰিবা গৰমতে আৰু আজিকালি মানুহ বিলাকো বেয়া লৰা কবা লৰা সবাও একে ৰাস্তা ঘাটে সি সিদিনা কাৰণে বহুত মাৰপিট হৈছে লৰাবিলাকে সেটো কাৰণে মানে নিজৰ ঘৰত বহি থাকিবা কিবা কাম আছে কৰিবা কাম নাই বাছ ঘৰতে থাকিবা
উ নাযাও নহয় আমি ক'তোও নাযাওে এনেই কামতে আহিলেও সেয়া ঘৰতে শুইয়ে থাকো।
হয় হয়। সেয় কৰিবা
অ।
এয়া কাললৈ কামত যাবা আৰু
অ কালিলৈ যাব লাগিব
বা
বৰষুণ যদি নিদিয়ে তেতিয়াহে,
আহ। কাম বন কৰি থাকিবা কাম বন কৰি পেলাই বেংকত জমা ৰাখিবা। নহ'লে বেলেগ কিবা কাম কৰিবা গৰু ছাগলী ল'বা হাঁহ কুকুৰা লবা। সেনেকে হেৰি কৰিবা পুহিবা এনে আজাৰ বজা পইচা খক নাপ খৰচ কৰি পেলাই শেষ নকৰিবা।
অ অ এই নকৰো সেয়া।
কিবা এটা কামত লগাই থলে ভাল হ'ব আৰু ন।
আহ অ।
উম উম।
হ'ব দিয়া।
অ অ অ হব দে।
ৰাখোঁ কলোঁ হাঁহি